হেল্ল' হেল্ল'। হেল্ল'। হেল্ল' শুনিছানে? হেল্ল'।
হেল্ল'।
অ ঐ শুনিছা।
শুনিছোঁ।
অহ কি কৰিছা?
আছো এই তুমি?
অহ, এই ময়ো এনেই আছোঁ।
অ', ভাত খাল খালো তুমি খালা।
ময়ো খালোঁ দিয়া, কিহেদি খালা?
মাছ, তুমি?
অহ। মই হেৰি দি খালোঁ এই খাচী মাংস বনাইছিলে। হেৰি মামীয়ে আজি তাৰপিছত সেয়া খাচী মাংস দি খালোঁ তাৰপিছত আৰু হেৰি আনিছিলে কি বুলি কয় মামাই মাছ আনিছিলে মামা হি আছে যে ত সেয়াই হেৰি কি পে এতিয়া কি কালি অপাৰেচনটো হ'বনে?
হয় হ'ব।
অ', অ'। তাকে বাকী হেৰি ঘৰত হা।
খবৰ ভাল নে?
অ', ভালেই দিয়া।
অ'।
তোমাৰ কি হেৰিটো এই কিবা জবৰ যে এইবিলাক এপ্লাই চেপ্লাই কৰি আছা সেইবিলাক কি কৈ কি বুলি কৈছে।
অ', ফোন কৰিম বুলি কয় এতিয়া সিহঁতে ফোনে কৰা নাই।
উম। তাকে বাকী
ভালে।
ভাত কোনে বনাইছে পেহীয়ে বনাইছে নে মায়ে বনাইছে?
ভাত পেহীয়ে বনাইছে।
অ', অ', অ'।
তোমাক কোনে বনাইছে?
আমাৰ মামীয়ে বনাই আছে, এইয়া আলহী আহিছে তাৰপিছত সেইকাৰণে হেৰি আকৌ মানে খাচী মাংস হেৰি আছিল যে সেইকাৰণে বনাই পিনে ৰাখি ছে আৰু মই খালোঁ মাহঁতে খোৱা নাই এতিয়া পিছত খাব আৰু মই বোলো ভাতকেইটা খাই পিনে তোমাৰ লগতে কথা এটা পাতো কথা কেইটামান পাতি লওঁ বোলো নে কি কোৱা। হেল্ল', হেল্ল',
হেল্ল',
অ, এতিয়া কি কালি গুৱাহাটীত যাবা নেকি?
অ, যাম কালি নটামান বজাত পোৱাকে মাতছে?
অ, তাত কি কৈ ডাক্তৰে কি বুলি কৈছে তাত?
ডক্তৰে হেৰি বাৰটামান বজাত অপাৰেচন কৰিব। তাৰ পিছত ৰাতি থাকিব নালাগে আৰু দিন দুতে গুচি আহিম আৰু সেইটোক।
অ, অ, ভালেই বাৰু দিয়া। একদিনাখনতে হ'লে ভাল আৰু। এইবিলাক ৰাতি থকা হ'লেই দিগদাৰ হয় ন।
উম, বিলটো বেছি হৈ যায় আৰু।
উম, উম, উম, ভালেই বাৰু এতিয়া কি হাতখন পোৰা ভাল হ'লনে মানে, যেনেকে মানে আগৰ নিচিনাযে কাম কৰিব পায়নে হাতখনে নে?
আগৰ নিচিনা কাম কৰিব পাৰে। খালি মানে অলপ ওজন বস্তু বেছিকে দাঙিব নোৱাৰে আৰু বাকী চবখিনি কৰিব পাৰে।
সেইটো বিষটো হয় চাগে ন এতিয়া?
অ, অলপ-অলপ কেতিয়াবা মানে একেৰাহে যদি শুই থাকে ধৰি লও তেতিয়া বিষাই। এনে ইমান নাই।
উম, উম, ঠিকে আছে বাৰু দিয়া।
উম,
বাকী কি কৰিবা এতিয়া?
এতিয়া একো নকওঁ এনে থাকিম। কালিত হেৰি তোমাৰ তুমিও যাব পাৰিবা।
তাকে চাই লওঁচোন, মানে ময়ো অলপ হেৰি আছোঁ, কি বুলি কয়? ব্যস্ত আছোঁ, মানে তাকে কালি এফালে মোৰো যাব লাগে। মানে তাকে যদি ধৰি লওক একো প্ৰব্লেম নহয় বাৰু মই যায় দিম আৰু। একো প্ৰব্লেম নাই। উম, সেয়া আৰু।
বাকী ভাল?
উম, ভালেই দিয়া। তুমিতো কম্পিউটাৰ ক্লাছ লোৱা বুলি কৈছিলে সেইটো কি-কি হেৰি হ'ল নেকি?
অ, সেইটো ওৱান ইয়াৰৰ আছিলে পি জি ডি চি খতম হ'ল।
আচ্ছা, এই মোৰো এটা ল'বলগীয়া হৈ আছে কম্পিউটাৰ ক্লাছ। কি হয় বা? মানে মোক এতিয়া লাগা হৈছে মোক মানে বেছি নালাগে মোক তেলিটোহে লাগে। তেলিটো তোমালোকক শিকাইছিলেনে নে নাই?
শিকাইছিলে চাগে মই বহুত দিনতে শিকাই যি অলপ পাহৰিলো। হেৰি এই ৰাজা গাও সেইখিনিতে আছে তাতে ল'ব পাৰিবা।
অ, অ, তাৰ সেইখন ন ৰাজা গাঁও সেইখন কিবা নাম এখন আছিল নহয়। উম, সেইখন কি চৰকাৰ চৰকাৰী নেকি, চৰকাৰী নেকি?
চৰকাৰী বুলিয়ে কৈছিলে?
উম, উম, ঠিকে আছে। চৰকাৰী ভাল হ'ব জানো?
জানো?
তাকে, সুধিব লাগিব? ভাল হয় কি বেয়া হয়?
উম,
উম,
বাকী, এতিয়া কি কৰিবা?
এনেই এতিয়া ভাত পানী খাই লৈছোঁ, অকণমান খোজকাাঢ়িম খোজকাাঢ়ি পিনে তাৰপিছত হেৰি কৰিম গাটো এবাৰ ধুই ল'ম, ইমান গৰম একেবাৰে বতৰ আজি। বৰ অশান্তি লাগিছে।
এ পি এছ চি এক্জাম কেনেকুৱা হল?
এ পি এছ চি এক্জাম এই বেয়া হৈছে, এক্জাম কি ক'বা। ইমান মানে, আগতে পঢ়া পঢ়া সোপা আহিছে ন' চব পাহৰি থাকিলোঁ, কি লিখোঁ, কি নিলিখোঁ, তাৰপিছত আৰু মই বোলে বাদ এতিয়া আৰু প্ৰথম পেপাৰটো দিলোঁ প্ৰথম পেপাৰখন দি পিনে তাৰপিছত মই ভাবিছোঁ, ইমান গৰম লাগিছে মই বোলো আৰু চছেকেণ্ড পেপাৰ খন দিব নাহোঁ আৰু বুলি পানে থাকি গ'লোঁ, তাৰপিছত বেয়া লাগিছে মনটো, কি বুলি কয় তেৰি বেয়া মানে, ইমান দিনে এনেই কচিং চচিং লোৱা ন', পইচা চইচা এনেই যোৱা টাইপ হৈছে তাৰপিছটো দে হ'ব আৰু উপায় নাই, বেলেগ কিবা ট্ৰাই কৰিম আৰু বোলো।
অঁ।
তুমি দিছ, তুমি কি নাই দিয়া?
মই নিদিলোঁ।
অঁ, কিয় নিদিলা, দিব লাগিছিলে।
লাগিছিলে মই মানে, ভালদৰে গমেই নল'লো বাকী অনলাইন কৰি থৈছোঁ।
অঁ', বাকী ঠিকে আছে, ভালেই বাৰু সেনেকৈ। দি থাকিব লাগে।
উম।
কি কালি অপাৰেচনটো কি, পূৰা মানে হেৰি কি নেকি, আগ অ আগতে যেনেকৈ কৰিছিলে সেনেকৈ এনেষ্টেজিয়ে দি পিনে মানে ডাঙৰ, মানে এডমিট কৰাকৈ কৰিব নে, এনেই মানে বস্তু কেইডাল ওলাইহে দিব, ৰ'দ কেইডাল যে ফাচি আছে মানে লগাই থৈ দিছে যে হাতখনত।
এনেচিয়া দিয়ে কৰিব চাগে কাৰণ বিহজ কৰি আকৌ অলপ কাটিব লাগিব যে। এতিয়া নে, ওলাই দিব চাগে অলপ টাইম লাগিব।
অ' অ' অ'। ঠিকে আছে ভালেই বাৰু, সেনেকৈ হ'লে ভাল পিছত। এই এনেকৈ সোমাই থৈ দিলে দিগদাৰ হয় ন', পিছত গৈ পিনে আকৌ শেইসোপাই ইনফেকশ্যন চিনফেকশচন হৈ গ'লে ভয় লাগে নহয়, সেইটো কাৰণে ভালেই বাৰু হে খৰচটো ডবল ডবল হয় আৰু, এতিয়া কি কৰিবা উপায় নাই।
মামা মামী কি কৰি আছে?
মামা মামীয়েই আলহী আহিছে যে আলহীৰ লগতে লাগি আছে। মামা চাগে মোবাইল চাই আছে মোবাইল চাই পিনে কি কৰি আছেনো বাকী মামী আৰু আলহীৰ লগতে লাগি আছে আৰু।
উম, মামী পৰিছিলে ভাল হৈছে নে?
এ সেইদিনাখন কি হ'ল একেবাৰে। হেৰি কি বুলি কয়, গীতা, গীতা থ'ব গ'ল নহয় গী গটাই গেইটাই চলাইছিলে আৰু ৰাতিপুৱা ৰাতিপুৱাই গ'ল আৰু তাৰপিছত কি হ'ল এইখিনি কি বুলি কয় এই পূজা জুৱেলাৰছো সেইখিনিত যে, সেইখিনিতে গৈ পিনে বোলে কি হ'ল কিবা হেৰিটো এইটো শ্লিপ খাই গ'ল নেকি, কিবা এইটো স্কুটিৰ চকাটো শ্লিপ খাই যোৱাৰ পিছতে দুইজনীয়ে পৰি থাকিলে বোলে। তাৰপিছত পু থাকোঁতে আৰু হেৰি হ'ল কি বুলি কয়
মামীয়ে এনেকৈ পৰিলে হাতখন ছাল গ'ল হাতখন মানে কষ্ট পাইছে মায়ে পৰা নিচিনাকৈ আৰু
তাৰপিছত এইফালে বাঁহুত চাল গৈছে গীটাৰ আকৌ আঁঠুত গৈছে দুটা আঁঠোতে তাই মানে হেৰি পিন্ধি আছিলে জীন্স পিন্ধা নাছিলে। হাফ পেণ্ট পিন্ধি আছিলে তো সেইটোৰ কাৰণে কি হৈ গ'ল তাইৰ আঁঠুক এটা পালে মানে তাৰপিছত মানুহখিনি বোলে হেৰি হৈছে জমা হৈছে বোলে মানে মানুহ এজনৰ গাত হেৰিত লাগিল নেকি চাইকেলত লাগিল চাগে পিছালত সেই মানুহজননেও পৰি দি চাগৈ তাৰপিছত মানুহজনে বোলে গালি দিছে আৰু মামীহঁতক সেনেকে তেনেকে তাৰপিছৰ ওচৰপ এই ক'ৰবাত দোকানী খোবাই কৈছে বোলে নাই নাই যাওক বাইদেউ আপুনি যাওকেগে হেৰি কি বুলি কয় নহ'লে এইবিলাক আকৌ ডিষ্টাৰ্বহে দিব বুলি ক'লে তাৰপিছত সেনেকে গুচি মোকো ফোন নকৰিলে মই শুই আছোঁ মোক ক'ব লাগে ন মই হেৰি হৈছোঁ বুলি পিনে তাৰপিছত আৰু হেৰি পাইছেগৈ কি বুলি কয় দমাল পালেগৈ দমাল পোৱাৰ পিছতহে মোক হেৰি কৰিছে কৈছে এনেকৈ তেনেকৈ হ'ল নহয়।
ত' তেনেকে মানে দমাল পালেগৈ
মই বোলো মোক ফোন কৰি নিদিলা কিয় মই গ'লো হয় নহয় বোল আকৌ তুমি সেইখন হাতে বোলো চলাই পিনে তা পালা গৈ বোলো এতিয়া বেছিকৈ সেইকাৰণে বিষটো হৈছে ন নহ'লে নহ'লে হয়
উম। এতিয়া বেজী চেজী দিলে
কিবা হেৰি দিলে কিবা বে তিতি বেজী নে কি সেইটো আৰু পেইন পেইন কাৰণে দিছে আৰু
কিবা কিবি ঔষধ দিছে ঔষধো দিছে হেৰি কাৰণে পেইন কিলাৰ দিছে কেছৰ দিছে আৰু কালি মাহী আহিছিলে মাহীয়ে চাই দিলে আৰু কি কি ঔষধ তাৰপিছত বেজীকেইটা দি পিনে ৰাখিছে আৰু এতিয়া পাইছে বাৰু এতিয়া বনাব কৰিব পাৰিছে সেইটো বিষটো নাই বাৰু ভালেই আৰু মই বোলো ঠিকে আছে ন এনেকে হ'লে ভাল বেছি হোৱা হয় তোমাৰ মাৰ নিচিনা অহায় আকৌ বলো ডক্তৰ তাত দৌৰিব দৌৰিব লাগিলে হয়
দিগদাৰ হয়।
সেইটোৱে আৰু উপায় নাই তথাপিও মানে এই গৰম দিনত হ'ল যে বেছি তথাপিও ইমান হেৰি নাই আৰু সোনকালে
এতিয়া সোনকালে শুকাব
এই ঠাণ্ডাদিনৰ হ'লে বৰ দিগদাৰ তো মাৰ মা আকৌ ঠাণ্ডা দিনতে হ'ল ন ঠাণ্ডা দিনত হ'লে বিষটোও বেছি হয় আকৌ হেৰি হয় দেৰিকৈ লাগে দেৰিকৈ মানে শুকাওঁতে দেৰিও হয়।
উম।
এইবিলাক বস্তু
তাকে ভালকে চলাব লাগে মোৰ যে ভয়ে লগা হৈছে পায় স্কুটি বিস্কুটি চলাবলৈ
কেনেকে কি? তাকে মোৰ লগত মানে মানুহ উঠিবৰ কাৰণেও মই ভাবোঁ যে মোক বোলো, নুঠিবাই নেকি বুলিয়ে ক'ব মানে, এতিয়া ভাবোঁ আৰু। এই তোমাৰ মা হেৰি এক্সিডেণ্টটো হোৱাৰ পৰা মোৰ যে ভয় লগা হ'ল, মই বোলো আকৌ কাক কি কৰো ঠিক নাই। উপায় নাই আৰু মানুহে বেয়া পালেও এতিয়া কম যে মই বোলো মোৰ তাত নুঠিব বুলি পিনে
উম।
আচ্ছা ঠিকে আছে দিয়া হ'ব দিয়া ৰাখিছোঁ ন'।